শুনিছানে কি কৰিছা?
এ এনেই বহি আছো তুমি?
অ' মইয়ো এনেই।
অ'।
ভাত খালানে?
ভাত খালো। তুমি?
অ' খালো খালো। আজি আকৌ ইমান ৰ'দ দিছে।
অ' আজি ইমান ৰ'দ দিছে অ'। কালি সেয়া বৰষুণৰ কোবত থাকিব নোৱাৰি আজি আকৌ ৰ'দ
সঁচাকে হ'লেও আজিহে অকণমান বটৰটো মুকলি কৰিছে আও।
অ' দিয়াৰ কাৰণে মুকলি মুকলি লাগিছে বাৰু কিন্তু বাহিৰলে যেনিবা ওলাব নোৱাৰা হৈছে আও।
সঁচাকৈ ইমান গৰম পৰিছে ত বাকী ঘৰত ভালে নহয় চবৰে
অ ভাল তোমালোকৰ
উম ভাল ভাল
উ বিদ্যালয় লে গৈছিলা।
গৈছিলো গৈছিলো এ আহিছো হে আহি খ পেলাই ভাতকেইটা খাই পেলাই এতিয়া এনে আছো
কিহে খেলা ভাত
ভাত এই ৰঙালা ভাজি আছিলে
অ
তাৰপিছতে আকৌ এই প্ৰসাদৰ চাটনি আছিলে তাৰপ দালি আছিলে দালি নেখালোঁ ভাজিয়ে খালোঁ আৰু
উম শুনা কবথা এটা
অ কোৱা
মই মানে ভাবিছো ৰাতিলে খাৰ বনাম
অ
কেনেকে বনাম হলো অকনমান তুমি জানা নহয় চাগে বনাবলে
অ জানো
উম
আজি খাৰ খাবা নি
ভাবিছো খাই চাওঁ বনাই মনে নিদে আহ মাটিমাহৰ খ খোৱা আহ অকমান আছে
অঁ কলখাৰটো মানে তুমি কল বাকলিটো
উম
এই ৰ'দত তেনেকৈ দি থৈ দিলে অলপ দিন থাকিব লাগিব খালী মানে একদম পূৰা এই কি একদম পূৰা মচমচীয়া এটা হেৰি হৈ যাব লাগিব মচমচীয়া নিচিনা
উম
তাৰপিছত অঁ এতিয়াতো তোমাৰ আছেই নহয় হেৰি প্ৰথমতে তুমি হেৰি কৰিবা অঁ কলখাৰটো লৈ
উম
তাৰপিছতে সেই গৰম পানীত উতলাই দিবা
অ
তাৰপিছতে সেই পানীখিনি
ৰামান টাইম উট ন
এই অকণমান উতলাবা আৰু
উম
তাৰপিছতে, সেই পানীখিনি, তাৰপৰা কেৰাহী এখনত ধুনীয়াকৈ তেল দিবা তাৰপা নহৰু, নহৰু, দি দিবা নহৰু দিলে ভাল লাগে
অ',
তাৰপা, দিয়াৰ পিছত সেই মাটিমাহত সেই দালিখিনি দিবা আৰু
উম,
দিয়াৰ পিছতে কলখাৰৰ পানীখিনি দি দিবা
অ',
দিয়াৰ পিছত সেয়া আৰু তেনেকৈ উতলিব দিবা আৰু উতলাৰ পিছতে
অ', বনাও তে যে পানীতো দিম
উম,
সেইটো মানে কিবা জুখ লৈ দিব লাগিব, নে নে এনেই দিলেই হল
তুমি সেইটো দালিৰ পৰিমাণটো চাই ল'ব লাগিব, কিমানৰ তুমি ধৰা এজনীৰ কাৰণে বনোৱা নে নে দুজনী। নে দহজন, কিমান আৰু হেৰিয়ত বনোৱা সেইটো মানুহৰ পৰিমান লৈ দিব লাগিব বা দালিখিনি তুমি কিমান তিয়াইছা।
অ',
সেইটো, ইয়াত দিব লাগিব খালী হেৰি কলখাৰ খালে আকৌ টেঙা নাখাবা।
নেমু টেঙাও খাব নোৱাৰি নি?
নাখাবা, নাখাবা, টেঙা মানে তুমি আচাৰৰ টেঙাও নাখাবা
অ', এইটো মানে খাৰ হয়, আকৌ টেঙাটো এচিড হৈ যায় ন সেইটো কাৰণে চাগে অ',
আমাৰ একদম ঘৰত নহ'ব আৰু, যোনদিনাখন মাটিমাহৰ খাৰ থাকিব সেইদিনাখনি। একদম নেমু হওঁক, বা বেলেগ যিকোনো টেঙা হওঁক নহ'ব আচাৰ টেঙাও খাব নিদিয়ে
উম,
আৰু খালেও বেয়াই মানে।
হয় বা দুইটা খাৰ, আৰু এচিড পৰি যায় নহয় একেলগতে
খাব নালাগে।
উম,
উম, অ', তেনেকৈ পাৰিবা খালি তুমি এইটো জোগটো চাবা মানে তুমি কিমানখিনি দালিটো কিমান তিয়াইছা।
অ',
বা কিমানটো বনাবা সেইটো চাই পেলাই, খাৰৰ পানীটো দিবা আৰু
উম,
আকৌ বেছিকৈ দিলেও বেয়া হ'ব নহয়।
আকৌ যে, হেৰি এইটো কি পচলা যে বনায় কেনেকে বনাই বাৰু সেইটো?
পচলা
উম,
পচলা তুমি, ভীমকলৰটো মানে বেছি ভাল। ভীমকলৰ তুমি সেই কলহ পুলি এটা আনি
খাবলৈ ইমানটা ভাল নহ'ব
অ', ভীমকলৰটো অ', ভীমকলৰটো মানে, ভাল বুলি কয় আৰু তাৰপিছতে সেই কল পুলিটো অনা সেইটো অনাৰ পিছতে, তাত তোমাৰ এইবোৰ তৰববিলাক যে থাকে। সেই তৰব বিলাক গুচাই পেলাই তোমাৰ একদম, যিটো মাাজ অংশটো এই একদম পূৰা মিহি হৈ থাকে।
অ',
খাবলৈ পূৰা মিহি হৈ লাগে তাৰপিছতে সেই পিহনা ধুনীয়াকৈ পিহিবা এই বাঁহ গাঁজ যেনেকে পিহে বা কলডিল যেনেকে পিহে তেনেকে পিহাৰ পিছত আৰু তাৰ সেইখিনি হ'বই নহয় সেইখিনি ধুনীয়াকৈ তুমি পিছত তেল দি পেলাই চয়াবিনৰ লগতো খাব পাৰা
অ'।
নহ'লে তুমি মাংসত দিও খাব পাৰা।
উম।
নিজৰ লগত খোৱা।
জালুক চালুক দিব পাৰি নি কিবা?
পাৰি, জালুক দিও খাব পাৰা। এই যদি এ পানী লগা জ্বৰ বা বেমাৰ হৈ থাকিলে জালুক দি পেলাই ভাল ভাল উম, উম, ভাল অ'।
আগতে খাই বুলি মই নাজানোৱে সেইটো।
অ', এই ইউৰিক এচিড এই বেমাৰটো যে
উম, উম, গম
সেইটো সেইটো ফুলি যায় হাত মুখ সেইটো কাৰণে বা আমাৰ দেউতাই হৈছিলে, তাৰপৰা দেউতাই তেতিয়া বহুত খালে কলপচলা।
উম।
আৰু তোমাৰ তেতিয়া দালি নহলেও হয় নহয়।
উম, খাইও ভাল লাগে ন', মোৰ মায়ে বনোৱা দেখো আৰু ইমান।
অ', শক্তিও বহুত পায় তোমাৰ এই কলপচলা খালে, কলপচলা হওঁক এই কলডিল হওঁক এইবিলাকেই তেজ নে নহয় গালে।
উম, আইৰন থাকে।
অ', মোৰ সেই আগতে হেৰি মায়ে বহুত খোৱালে। কেতিয়াবা নিজে বনাব লগা হয়।
উম।
বহুত খালোঁ।
আকৌ তোমাৰ কচু ফুল যে খায় সেইটোও থাকে আইৰন আৰু স তেজাল
কচুটো মইতো আটাইতকৈ মানে ভাল লগা আৰু এবিধ খাদ্য আৰু কচু মানে কচু থু হওঁক বা এই দালিত যে দি দিয়ে
অ', দালিত দিয়া সেইটো কচু ময়ো ভাল পাওঁ।
বহুত ভাল পাওঁ, আৰু কচু থুৰকন হ'লে মানে তোমাৰ মোৰ বেলেগ আৰু একো দালি হওঁক ভাজি হওঁক একো নালাগে মই কচু থুৰকণে খাই দিম। আৰু এই তোমাৰ হেৰিও হয় নহয় এই কিবা কচু এই এইটো কি বুলি কয় নাজানো এনেকৈ সেই পাতত দি পেলাই হেৰি কৰি যে খাই যে এটা আছে নহয়, অকণমান টেঙা অকণমান দি দিয়ে। মইতো খাইহে পাইছোঁ মানে মই বনোৱা মেলাই নাজানো বাৰু।
উম।
সেইটো খায়ো বহুত ভাল লাগে। আকৌ এতিয়া তোমাৰ সেই কঁঠাল ওলাইছে নহয় এতিয়া কঁঠালৰ গুটি দালিত দি পেলাই মুঁচিটো মুঁচি হেৰিক ন কঁঠালৰ গুটিটো দালি দি যে খাই যে।
অ', অ', সেইটোও ভাল কিন্তু আকৌ পুৰি পিনি পিটিকা কৰি খাব পাৰি নহয়।
অ', পাৰি পাৰি, না মই এই পোৰাটোতকে মানে মানে হেৰিয়ত তোমাৰ দালিত দি যিটো খাই
অ', দালি দিয়াতো বেছি মানে
অ', আৰু মানে পূৰা সিজি যাব লাগে। সিজাৰ পিছত এই অকণমান পিটিকি পেলাই মিঠাতেল অকণ দি পিঁয়াজ অকণ দি
উম।
জলকীয়া এটা দি পেলাই খাই বহুত ভাল লাগে। আৰু তোমাৰ এতিয়া আৰু গৰমত একদম পঁইতা ভাত চবতকে মুখ্য আৰু। এৰা আগদিনাখন তুমি ৰাতি ভাতকেইটা পানীত দি থ'লা দি পেলাই পিছদিনাখনি আৰু ধুনীয়াকে এ, আজি ৰ'দতটো হ'ব লাগিব খালি। তাৰপি তাৰপিছত ধুনীয়াকে পিঁয়াজ অকণ ললা, তাৰপা
এজগত বিহজলকীয়া দিলা
উম, ভোট জলকীয়া হ'ব লাগে আৰু, আৰু বেলেগ একো নালাগে আৰু।
উ, গটা নিয়া আহি যাব।
পইতা ভাতটো বহুত ভালো আকৌ। মানে তোমাৰ পেটটো বহুত ঠাণ্ডা পেলাই দিয়ে। অ' আৰু গৰমটো ইমান অনুভৱ নহয় নহয়। এতিয়া আগৰ দিনততো মানুহে বেছিকে সেই তেনেকে পঁইতা ভাতেই খাইছিলে, আজিকালিহে আৰু ব্যঞ্জন মানে বিভিন্ন ধৰণে লাগিব।
হয়, আজিকালি সৰু চালা তোমাৰ চিনিও নাপাই পঁইতা ভাতনো কি, উম।
আগৰ দিনতো আহে তেনেকে পইতা ভাত খায়েইচোন মানুহে হাল কোৰ বাবলৈ যায়। তাৰপিছত বিদ্যালয়লৈ যায়। অ' ৰাতিপুৱাই তেনেকে। আহে হেইটো অ' সেইটো কাৰণে আগৰ দিনৰ মানুহৰ স্বাস্থ্য কিমান ভাল আছিলে দেখিছানে নাই। আকৌ বেমাৰ আজাৰ ইমান নাছিলে তেনেকে।
উম, আৰু আজিকলি যিটো চাবোন লগাই আগতে তোমাৰ ঔটেঙা বিজটো আহে মূৰ ধোৱে।
অ' ঔটেঙা বীজ, তাৰপৰা আকৌ তোমাৰ হেৰি খলিহৈ।
অ'।
সেইবিলাকেহে মূৰ ধোৱে। অ' সেইটো কাৰণে তোমাৰ এতিয়া জনজাতি কিছুমান, এই ছোৱালীবিলাকৰ চাবাচোন।
অ' চুলিবোৰ।
চুলিবোৰ কিমান ধুনীয়া হৈ থাকে।
অ' আৰু স্কিনবোৰ মানে সেইটো চালটো।
চালটো কিমান নিমজ হৈ থাকে।
উম।
সেইটোৱে। আজিকালি আৰু তোমাৰ আও আধুনিক যুগ আৰু।
সেইটোৱেই।
সেইটো কাৰণে মানে মানুহৰ বেমাৰ আজাৰ বেছি হ'বলৈ লৈছে।
মাজতে আকৌ তুমি নগাঁওলৈ ক'ত যোৱা নাছিলা জানি?
অ' বৰদোৱালৈ গৈছিলোঁ, তাৰপৰা আকৌ মৃত্যঞ্জয় মন্দিৰ এনেকৈ গৈছিলো।
অ' কিমান নাজ যাওঁতে আহোঁতে কিমানমান সময় লাগিলে? আৰু থাকিলা নে কৰ'বাত?
আমি এদিনতে অহা আহিছোঁগে, মানে আমি ৰাতিপুৱা তোমাৰ একদম সোনকালতে গৈছো। আমি পাঁচটামান বজাত গৈছো। তাৰপৰা গৈ পেলাই তোমাৰ প্ৰথমেহে বৰদোৱা গ'লো। বৰদোৱাত ধুনীয়াকৈ চাই মেলি তাৰাপা আকৌ মৃত্যুঞ্জয় মন্দিৰ গ'লো।
তাৰাপৰা মৃত্যুঞ্জ, মানুহ অ' এ, তোমাৰ মৃত্যুঞ্জয় মন্দিৰত মানে এনেকে এটা সময়ত এইখন বন্ধ কৰি থৈ দিয়ে তাৰ মূল দুৱাৰখন। তাৰপিছত মানে এটা সময় থাকে, সময়তহে খুলি দিয়ে। সেইটো সময় হয় আৰু, তাৰপিছতে ধুনীয়াকৈ খুলি দিব, তাৰপৰা ঘূৰি বহুত ভাল লাগিল অ'।
উম, মই যাম, যাম বুলি ভাবি আছোঁ। আহ মন্দিৰত যাবলৈ বহুত মন আছে।
খালি সোনকালতে ওলাবা তেতিয়া মানে পোহীটো অকণমান সোনকাল হয় আমি তোমাৰ আঠ বাজি পোন্ধৰ মিনিটমানত পালোহি চাগে পোন্ধৰ নে বিছ। সিমানত পাইছোঁহে আৰু আকৌ এই বাট অ', অ', ৰাতি বাটত আকৌ সেই পেলাই ভাতো খালোঁ যে তাৰপৰা সেইটো কাৰণে যেনিবা সেই অকণমান দেৰি হ'ল আৰু
কিনো এনেই তুমি মানে সোনকালতে গৈ তেতিয়া সেইবোৰ চাই মেলি আহিব পাৰা আৰু। এতিয়া আকৌ তেজপুৰ যোৱাৰ কথা চলি আছে।
তেজপুৰ গৈছো বাৰু।
অ', তেজপুৰ মই এনেই গৈছোঁ।
উম।
তাৰপিছতে এতিয়া আকৌ অগ্নিনাাথ মন্দিৰহে মই নাই যোৱা দেই।
নাই জানো শিৱসাগৰ নাজিৰাতে আছে।
অ', নাই যোৱা নাই যোৱা।
উম।
এনেই শিৱসাগৰো গৈছোঁ, শিৱসাগৰত তোমাৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়সাগৰ পুখুৰী সেয়া চাইছোঁ।
উম।
কিন্তু মানে সেই অগ্নিনাাশ মন্দিৰ নাই যোৱা বাৰু মই
অগ্নিনাথ মন্দিৰতো মানুহ একদম তোমাৰ ভিৰ লাগি থাকে শৰাই দিবলৈ চাকি দিবলৈ
অ', বহুত
অ', ৰাতিপুৱা চাৰিটামান বজাৰ পৰা হেনো মানুহ একদম ভিৰ হৈ থাকে
অ', মোৰ মানে সেই অগ্নিনামথ মন্দিৰ যাব আছে আৰু এইফালে তোমাৰ মাজুলী মই মাজুলীৰ কথা ঘৰত কৈ, কৈ, কৈ মানে মই তৎপোৱা নাই আৰু
যাবা অ', মই গৈ পিনি বহুত ভাল পালো।
সঁচাকৈ মোৰ মানে সত্তৰ ধ আছে আৰু কিমান কি কি আছে মাজুলীত।
বহুত মানে অসমৰ সংস্কৃতি খিনিয়ে আছে বুলি ক'ব পাৰি আৰু
আৰু বৃহৎ নদী দি মাজুলী আৰু অসমৰ বৃহৎ নদীটো কি মাজুলী সঁচাকৈ অ'। বহুত মানে ধৰা সত্ৰ নগৰী আৰু এতিয়া বিদেশী পৰ্যটক কিমান আহিবলৈ অ'। আমাৰ মানে দাদাহঁত গৈছিলে তোমাৰ যোৱাটো মাহত গৈছিলে নেকি।
উম।
যোৱাটো মাহত নে এই মাহতে হ পায় মই তাৰিখটো পাহৰিছোঁ তাৰপিছতে কৈছে মানে কৈছে কিমান বোলে লগ পাইছে বিদেশী পৰ্যটক। ধৰাচোন আমি এতিয়া এইকণনৰ পৰা সেইকণ তেনেকে যাবলৈ ধৰা অসমতে সিহঁতিতটো বাহিৰৰ
বাহিৰৰ পৰা আহে অ', আমাৰ অসমৰ মানুহ বিলাকক বোলে কতা বোলে তাই হেনো
নহয়, নহয়। তেওঁলোকৰ মানে অসমৰ বাহিৰতহে যাব লাগে সঁচাকে আমাৰ অসমৰ ভিতৰত চাব পৰা জেগা এতিয়া কিমান আছে যাওঁ বুলি ক'লে। মঠ মন্দিৰৰ পৰা ধৰি লৈ পাহাৰ পৰ্বতৰ পৰা ধৰি লৈ কিমান কি, কি মানে চাব পাৰে আৰু অভিজ্ঞতা লওঁ বুলও ল'ব পাৰো। গ'লে কোনো হেৰি নাই।